তুমি কি কৰি আছা?
অ অ, মই তোমাৰ এনে আছো আৰু এ ব্ৰেকফাষ্ট কৰিলো এইমাত্ৰ। অহ তুমি কৰিলা ব্ৰেকফাষ্ট? অহ, অহ। ফুৰিব আজি যাম বুলি ভাবিছো। অহহ, কি কি খালা?
হা হা?
কি কি খালা?
তোমাৰ এইটো চাহ বিস্কুট।
অহ চাহ বিস্কুট অহ। অহহ' হয় হয়। মই তোমাৰ এই ৰুটি খালো চাহ খালো। এনেকাই আৰু অঁ, অ' আজি ক'তবা ফুৰিব যাবা?
চাও ক'ত যাও গধূলি যাম। চাগে অলপ ফুৰিব উম। মই তোমাৰ গনেশগুৰি ফালে যাম বুলি ভাবিছো।
অ', গণেশগুৰি অ' আজি বতৰটো মজাই দিছে, গৰম গৰম আছে।
আঁ, ঠিকে আছে আজি বৰষু ণ নাই ন পুৰা একদম মানে ফুৰিব পাৰিম আৰু। উম।
অ', গণেশগুৰিত যাবা?
গণেশগুৰিত। তুমি তুমি নোযোৱা নেকি কতো ফুৰিব?
অ', মই যাম তোমাৰ ইয়াতে কি নাম আছিল অমচেম যোৰাবাট ৱাটাৰফল।
হয় নি? আচ্ছা আচ্ছা। তাতটো তোমাৰ কি আছে অ' গৈছিলো তাতে কিবা আছে। এ পুখুৰী টাইপ আছে ন'?
পুখুৰী নহয় এই ৱাটাৰ ফল তোমাৰ অ ঝৰ্ণা ঝৰ্ণা আছে।
অঁ, ভাল লাগে নহ তাতে?
অ', তাতে যাই ভাল লাগে। এ মজাকে গা চা ধুব পাৰি তাতে গৰম দিনত।
দূইদিন গৈছিলো লগত।
অহ।
এনে তোমাৰ কি কি, মানে কি কি বনালা আজি?
আজি বনোৱাটো ভাত দালি চব্জি কিবা বনাম আৰু।
অ', আচ্ছা।
অ', তুমি কি বনাবা?
মই তোমাৰ বনাও ভাত বনাও আৰু অলপ। পিছত বনাও ভাত চাত বনাও। উম।
অ', গনেশগুৰিত ক'ত যাবা তুমি গণেশগুৰিত কি কৰিবা?
গনেশগুৰিত মই চাওঁ ৰ'বা এইটো বিশালৰ ফালে যাব পাৰোঁ, অলপ মানে শ্বপিং কৰিব আছে।
অহ, কি কি শ্বপিং কৰা? অ' কি কি শ্বপিং কৰা?
এইটো কাপোৰ, জীনছ পেণ্ট সেইবোৰে। কাপোৰ চাপোৰ, টি চাৰ্ট, এইবোৰে।
হয় হয়, কি এনেই ঘৰত পিন্ধিব কাৰণে না এনেই? ক'তবা ফুৰিব যাবা কাৰণে নাই লবা, অহ।
উম। ঘৰত পিন্ধিব কাৰণেই আৰু কাপোৰ চাপোৰ অলপ মানে লাগে ন। অলপ ওলাই গ'লে।
কি কি পিন্ধা তুমি?
ঘৰত তোমাৰ এইটোয়েই আৰু, হাফ পেন্ট, এচ। টি চাৰ্ট তোমাৰ এইবোৰেই।
হাফ পেণ্ট, টি চাৰ্ট, অহ।
সেইবোৰেই পিন্ধি থাকো আৰু গৰমত কি পিন্ধিম আৰু।
উম মই চোন হাফ পেণ্ট, টি চাৰ্ট এইকেইটাই পিন্ধি থাকোঁ। অ', অ', ঘৰত কিবা ফে এচি চেচি আছে নে তোমাৰ?
এচি নাই এচি নাই, ফেন আছে।
অ', ফেন আছে। কি টেবুল ফেন নে চিলিং ফেন?
এ চিলিং ফেন আছে, টেবুল ফেন নাই।
অহ।
গৰম অ' ঘৰত, বহুত গৰম লাগে ঘৰত। থাকিলে, ওলাই পেলাই অলপ ভাল লাগে আৰু। গৰমটো কম। নাপায় সিমান।
অ', অ', অহ। অ', তোমাক গৰম দিন বেছি ভাল লাগে নে ঠাণ্ডা দিনটো বেছিকে ভাল লাগে?
উম, গৰম দিনেই ভাল লাগে, ক'বা গেলে।
অ', গৰম দিনেই ন অহ।
উম, ঠাণ্ডা দিনত ন বহুত ঠাণ্ডা লাগে ন। ফুৰিব যাব নোৱাৰি।
হয় হয় হয়, ঘৰৰ পৰা ওলাব। বই মন নাযায়, এ কম্বলৰ ভিতৰত বিচনাতে। শুই থাকব মন কৰি থাকে। অহ।
আৰু। ঘৰত চবেই ঠিকেই আছে, ভালে আছে চবে?
অ', চবেই ভালেই। তোমাৰ?
অ', মোৰো ভালেই আছে।
অহ।
এনে কালি পৰশি ক'বাত ঘূৰিব গ'লা নে নাই?
কালি তোমাৰ যোৱা নাছিলো, এই বৰষুণ দি আছিল যে। বৰষুণতে তোমাৰ পুৰা গুৱাহাটিত যিয়ে বান।
অ', পুৰা বানপানী, ক'বই নালাগে আৰু। মই পুৰা, আমাৰ যিটো ছিক্সমাইলটো আছে নাই ছিক্স মাইল।
হয় হয়।
চিক্সমাইলতো পুৰা পানী।
হয় হয় হয়, এই তোমাৰ এই। পুৰবি ডাইৰিৰ পৰা এই পানী কেইটা এৰি দিয়ে চব, অ', এই খানাপাৰা। পাহাৰৰ পৰা পুৰা পানী আহি যায়।
পুৰা পানী আহি যায় অহ।
অ', আৰু এই নালা কেইটা বটল চটল কি কি পেলাই দিয়ে যে মানুহ কেইটা।
এ পুৰা নালা পুৰা ভৰ্তি হৈ যায়, পুৰা সেইকাৰণে পানী উঠি আহে আৰু।
অ', এই চৰকাৰৰ কাম নাই এইপিনে, চৰকাৰে একো কৰিবাই পৰা নাই। এ, জাবৰ কেইটা ওলাই কিনে তোমাৰ এই নালাৰ ওচৰতে থৈ দিয়া। আকৌ বৰষুণ দিলে তাত তে সোমাই যায় নালাতে, সেইকাৰণে বানপানী কেইটা হয়।
অ'।
অ'।
আৰু কি কয়? আজি গধূলি কৰবাত যাব নে নাই? হা হা?
বানপানী কেনেকে কেনেকে হয় গম পোৱা না?
এ, বানপানীৰ তোমাৰ কি হব আৰু সেইটোৱে পাহাৰ পৰা পানী আহে তোমাৰ নালাবোৰত ভৰ্তি হৈ থাকে যে। লেতেৰা থাকে ন, পানীটো যাব নোৱাৰে সেইটো কাৰনে বানপানী।
অ'।
এনেইনো আৰু ক'ত হ'লে হয় গুৱাহাটীত বানপানী
হয় হয়, অ'।
চ'ব বৰষুণৰ পানী ন এইবোৰ এ নদীৰ পানীতো নহয় না।
এই তোমাৰ এই ঘৰৰ পৰা চব বিল্ডিং চিল্ডিঙৰ পৰা চব পানী কেইটা এৰি দিয়ে।
অ' চব পানী সেইবোৰ আহে যে নালতে সেইটো কাৰণে হয়।
অ' চৰকাৰক ড্ৰেগনকেইটা ডাঙৰ ডাঙৰকে বনাবা লাগে অলপ চৰকাৰে নাচায়।
উম', গধূলি ক'ৰবাত যাবানে ফুৰিব?
গধূলি তোমাৰ এই যাম আৰু এই তোমাৰ ফাৰ্ষ্ট মই ইভিনিং ৱাক কৰিব যাম অলপ।
হয় নেকি?
অ' ইভিনিং ৱক কৰি কিনে অলপ তাৰ পিছত ঘৰত আহ' কিনে অলপ চাহ চাহ খাই কিনে আকৌ' সাতটা মানত তোমাৰ এ এইটো জিমত যাম।
অ' আচ্ছা।
অ' তুমি কৰা নে জিম?
অ' মই কৰোঁ। এতিয়া বৰ্তমান মই নাই কৰা ৰবা এতিয়া এৰি দিছোঁ। টাইম পোৱা নাই ন, অ উম' আগতে গৈছিলোঁ।
অ' আগতে গৈছিলা।
কেইদিনমান গৈছিলোঁ আগতে। এতিয়া নাই আৰু টাইমে পোৱা নাই। এতিয়া সময় নাই, যাম কেইদিনমান পিছত চাও কি হয়!
অ' অ'। কি মাচেল গেইন কৰিব গৈছিলে না ৱেট? গে ৱেট টো লছ কৰিব গৈছিলা।
ৱে ৱেইট লছ কৰিব গৈছো। মাছল গেইন এতিয়া ক'ত হব আৰু, প্ৰথমেটো ৱেইট- টো লছ কৰিব লাগিব না, তাৰ পিছত হে মা
আহ' আহ'। কি তুমি অলপ শকত আছা নেকি?
অ' অলপ শকত মানে।
আহ' আহ' ফেট আছে তোমাৰ। আহ' কিমান কেজি তোমাৰ এনে?
এ, মই তো মোৰ তোমাৰ হ'ব ছেভেন্টি ফাইভ মান হ'ব।
অঁ অ, ছেভেণ্টি ফাইভ অঁ অঁ। মই তোমাৰ এই ফ'ৰৰ্টি চেভেন এনেকা কিবা।
হয় নেকি? তুমি তুমি তুমিতো কি কৰি আছা ন? মানে মা্চেল কি কৰি আছা কে কৰি আছা।
মাচল গেইন কৰি আছো তোমাৰ অ
আচ্ছা, এনেই ফিজ কিমান লৈ তোমাৰ জিমৰ?
ফিজ মোৰ তোমাৰ এই টোৱেনটি ফাইভ হণ্ড্ৰেড থ্ৰী মান্থচৰ কাৰনে।
থি- থ্ৰী মান্থচৰ কাৰনে লৈছা তুমি। এডমিচন কিমান ললে?
তাৰ পিছত এইটোৱেই টুৱেন্টি ফাইভ হান্দ্ৰেডেই। আৰু ফ্ৰী আছে তিনি মাহ অ'।
আচ্ছা ঠিকেই। ঠিক আছে ঠিকে আছে।
অ'অ'
উম' কোনটো জীমট গৈছা।
এ তোমাৰ দেউতা আমাৰ ঘৰৰ ওচৰতে আছে। এটা জিম
আ-হা আত্ছা তোমাৰ কিমান এতিয়া কিমান কিমান দিন কৰিব পাৰে জিমত?
মোৰ তোমাৰ একমাহ বেছি হ'ল।
একমাহ বেচি হল না?
অ-হ।
এনেই জিমৰ কচ কৰ্চ -চৰ্চ লৈছে নে নাই?
কোৰ্চ এ- কেনেকা টাইপৰ কোৰ্চ?
কোৰ্চ পইছাই নাই।
অ শিকোৱাটো- শিকোৱাটো এই ট্ৰেইনাৰ কেইটাই শিকাই দিয়ে। কেনেকা মাৰবা লাগে ডম্বল- চম্বল অ।
আচ্ছা ঠিকেই আছে মানে পুৰা ঠিকে শিকায় ন, ভুলটো নিশিকায়?
অ ভালেই জিমটো।
হয় নেকি? অ ভাল- ভাল জিম লাগে ন, জিম কৰিব গলে এটা ভাল জিম লাগে। এনে পইচা বৰবাদ কৰিতো লাভ নাই ন?
হয়- হয় অ হয়।
উম মই ভাবিছো লম বুলি এইকেইদিনৰ ভিতৰতে এটা জিম। এই ভাল জিম বনাই দিছে এইটোৱেই সিহঁতৰ।
অ ভাল জিম, তোমাৰ তাতে নাই নেকি ভাল জিম?
ভাল জিম নাই ৰ'বা, তোমাৰ মানে প্ৰাইচটো বহুত হয় আৰু জিমৰ মানে
অ- অ ফেচিলিটি ভাল নাই।
দু- দুৰত চাব লাগিব এটা।
হয়-হয়।
দুৰৰ ফালে চিৰি চাও তোমাৰ ভাল জিম পাম।
অ-অ
আৰু ওৱান মান্থ টু মান্থ কৰিটো লাভেই নাই জিম মানে কৰিলে তোমাৰ অ ওৱান ইয়েৰ কৰিবই লাগে।
হয়-হয় ওৱান ইয়েৰ কৰিলেহে ভাল।
ওৱান ইয়াৰ টু ইয়াৰ কৰিলে তোমাৰ কিবা এটা মানে সি পায় আৰু।
অ- অ।
উম।
তুমি ৱেইট গেইন কৰিব কাৰণে ৰানিং কৰিবা পাৰা দেখোন।
অ ৰাণিং কৰি আছো। ৰানিং কৰি আছো, ৰানিং কৰি আছো, অ' ৰানিং কৰি আছো গুহাটিত।
কে কিমান ডাঙৰ তুমি কিমান কিলোমিটাৰ?
মই তোমাৰ এনে দৌৰো তোমাৰ তিনি, তিনি- দুই কিলোমিটাৰ
অ' তিনি দুই কিলোমিটাৰ অলপ
হা?
অলপ বেছিকে দৌৰিবা।
অঁ বেছিকে দৌৰিব লাগিব অলপ, মই বেছি দিন হোৱা নাই অল এই কেইদিনমানে হ'ল মানে
অঁ, হয় কিমান দিনৰ পৰা কৰি আছা?
মই তোমাৰ হ'ল তোমাৰ আজিৰ পৰা তোমাৰ পাঁচ ছয়দিন মান হ'ল।
অঁ পাঁচ ছয় দিন হল নেকি অহ মইতো তোমাৰ কৰি আছো সদায় কৰো মই, অঁহ আগতে কৰিছিলো মাজতে এৰি দিছিলো ওম আজি উঠ ঠাই নাই মই মই ভাবছোঁ আজিও বৰষুণ দিব নেকি!
হয়, বৰষুণ দিলে যাব নোৱাৰি ঐ মানে একদম ৰা ৰাস্তাবোৰ একদম বেয়া হৈ যায় ন পিছল। বৰষুণ নিদিলে ভাল আৰু।
কালিৰ পৰা যাম আকৌ।
আচ্ছা, মই গৈছিলো আজি ৰাতিপুৱা।
হয় নেকি? অহ অহ। অঁ দিয়া ঠিক আছে। ভাল লাগিল তোমাৰ লগত কথা পাতি।
অঁ দিয়া ঠিক আছে দিয়া।